অহ, নমস্কাৰ।
হয়, নমস্কাৰ।
শুভ সন্ধিয়া।
শুভ সন্ধিয়া কি কৰিছা?
আছো এনে আপুনি?
অহ, মইয়ো এনেই আছো।
হয়, চাহ পানী খালে?
চাহ পানী খালো বাৰু অলপ আগতে খালো খাই বৈ এতিয়া এনে আছো ভাত -পানী বনাবলৈ ৰেডিয়ে হৈছে বাৰু বনাব হৈছে আৰু অহ তোমালোকৰ হৈছে নাই বনাবলে?
আমাৰ মানে মই আজি মঙ্গলবাৰ কাৰণে দিনটো খোৱা নাই। সেয়া সৈন হয়- হয় সন্ধিয়াতে সেয়া অ', সন্ধিয়াতে বইল তেনেকে দালি ভাত একেলগে খিচিৰি কৰি
অহ - অহ - অহ অহ - অহ খালে নেকি এতিয়া?
অহ -অহ চাৰে সাতটা সাতটা মানতে খালো।
অহ, ঠিকে আছে -ঠিকে আছে মানে মঙ্গলবাৰে ব্ৰত ৰাখেনে
অহ, মঙলবাৰ মানে মঙ্গলবাৰে বেছি ৰাখো। মানে কেতিয়াবা যদি অসুবিধা হয় বৃহস্পতিবাৰ শনিবাৰ তেনেকে লৈ ৰখি খাই দিওঁ মানে সপ্তাটোৰ এবাৰ দিওঁ আৰু তেনেকে
অহ -অহ যিকোনোবাৰ হ'লেও মানে সপ্তাহটোত এবাৰ ব্ৰত দিয়ে।
অহ - অহ মানে মংগলবাৰটোৱে বিশেষ হয় কিন্তু, যদি কেতিয়াবা কিছুমান অ সুবিধাত দিব নোৱাৰোঁ তেতিয়া মানে পিছত বৃহস্পতিবাৰ বা শনিবাৰে তেনেকৈ ৰাখোয়েই
অহ - অহ, হয় -হয় সপ্তাহটোত এবাৰ হলেও ব্ৰত দিব লাগে। এ বোলে বাৰু মাছ, মাংস খাব নালাগে বোলে সপ্তাহটোত এদিন হলো। আমিতো ডেইলিয়ে খাওঁ ন'সপ্তাহটোত ভগৱানৰ নামত এদিন নাখালেও অহ, এদিন টো একো নহয় সেইকাৰণে ব্ৰততো দিব লাগে বাৰু।
হয়- হয় কি আপোনালোকক কি বনাম বুলি ভাবিছে?
আমাৰ বনাবলৈ ৰেডি হৈছে চিকেন আনিছে আজি। তাকে চিকেন মাটি দালিৰ লগত বনাবলে ৰেডি কৰিছো মাটি লাইক মাটি দালিৰ লগত খাম বোলি আজি। মানুহজনে লয়ে। লৈ আনিছে চিকেন লৈ আনিছে মাটি দালিৰ লগত বহুত দিন খোৱা নাই বোলে। তাতে গৰমো হৈ আছে হ'লেও খাবলে মন গৈছে যেতিয়া বনাই দিওঁ আৰু
অহ - অহ দুইজনে মিলি বনাব নে- নে কোনে বনাব?
উম, বনাও আৰু তেনেকে মিলি
অহ
দুইজনে মিলি তেনেকে বনাম আৰু
হয় হয়
উম তোমালোকৰ তুমিতো নিজেই বনাই খোৱা
অ মই নিজে বনাই খাওঁ
অ ৰুমমেট আছে নহয় চাগে নে অকলে থাকা অহ অহ দুইজনে মিলি বনাই আৰু
তেনেকে তত সি এতিয়া দালি বনাই লৈছে আৰু কিবা ভাজি বনাব আকৌ দোকানৰ পৰা কিবা এটা আনিব আৰু তেনেকে কৈছে আৰু
অহ অহ অ দুইজনে ব্ৰত ৰাখে নে নে তুমি অকলে ৰাখা
নাই নাই সি নাৰাখে মইহে ৰাখো
অহ লগৰজনে ব্ৰত নাৰাখে।
নাই নাই নাৰাখে।
অ ঠিকে আছে চব নিজৰ নিজৰ ওপতাৰ নিজ। নিজৰ নিজৰ চইচ ন অহ অহ। ঠিকে আছে পঢ়া শুনা ঠিকে চলিছে।
অ চলি আছে চলি আছে কৰি আছো।
অ আজি কলেজ গৈছিলে।
অহ আজি গৈছিলো আজি আপোনাৰ কি বুলি কয় বাৰটা চাৰে বাৰটা। চৰি এটা পে আছিলে আবেলি সেয়া চাৰে পাঁচ। ছটা বাজিলে।
হয় হয় অহ। অহ এতিয়াতো গৰমৰ বন্ধ তোমালোকৰ নিদিয়ে চাগে।
নিদিয়ে মানে দুদিন মান দিব বুলি কৈ আছে কি কৰে নাজানো আৰু।
অহ অহ অহ মানে এক তাৰিখৰ পৰা নিদিয়ে আৰু নে।
অ নাই নাই এইটো সেই তেনেকুৱা নাই আৰু। মাজতে কেতিয়াবা দুদিন এদিন তেনেকে দিব চাগে।
অহ হয় নেকি। উম নহলেতো এনেই কাইলৰ পৰা গৰমৰ বন্ধ হ'ব। হ'বই আৰু কাইলৈ এক তাৰিখ নহয় জানো উম উম।
তাকে
এনে প্ৰায়ভাগ কাইলৰ পৰা বন্ধ থাকিব।
অ প্ৰায়ভাগ মানে স্কুলীয়া খিনি আৰু। কলেজৰ পৰাতো নাই বন্ধ।
অ কলেজতো দিছেই বাৰু চব চব। কলেজত নিদিয়ে কিছুমানত দিয়ে কিছুমানত নিদিয়ে আৰু।
অঁ নহয় গভাৰ্মেণ্টবিলাকত দিয়ে এনেই প্ৰাইভেটবিলাকত নিদিয়ে।
প্ৰাইভেট বিলাকত বাৰু নিদিয়ে চাগে দেই প্ৰাইভেটত পঢ়াও নাই বাৰু মই।
অহ অহ নে মই পঢ়ি আহা তেতিয়া মানে দিয়া নাছিলে আৰু। খালি ক্লাছ গৰম মানে বহুত পৰিলে। গ্লাছটো হাফ কৰে কিন্তু পিছত যেনিবা। তাৰপিছত দুমাহ মানৰ পিছতে এ চি লগাই পুৰা হেৰি কৰি দিলে ফুল ক্লাছে কৰিলে।
অহ অহ অহ হয় নেকি।
অ মানে এতিয়া চলিবও লাগিব বেচৰকাৰী সেইবিলাক চৰকাৰী বিলাকনো কিয় আৰু আজিকালি। তেনেকুৱা নিচিনা।
অহ অহ ঠিকে আছে। টেন ক্লাছতো কৰি থাকে আৰু। চৰ বিলাক গৰমৰ বন্ধতোতো একদম প্লেনিঙে হৈ থাকে। চৰকাৰী স্কুলত পঢ়া বা চৰকাৰী স্কুলত চাকৰি কৰা বিলাকেতো। প্লেনিঙে হৈ থাকে গৰমৰ বন্ধত পুৰিবলৈ যাম বা কিবা কিবি মামা। ঘৰত যাম তেনেকে আমিতো তেনেকেই ভাবিছিলো আৰু আ আলহী। শিকাব যাম। বহুত ফূুৰ্তি লাগে নহয় আগৰ দিন বোৰ। গৰমৰ বন্ধ আহিব বুলি। উম গৰমৰ বন্ধ আহিব আৰু বহুত ভাল লাগিব স্কুল বহুত। দিন নোখোলাকে থাকিব ফুৰিবলৈ যাব।
অ' সেইটোৱেই। হয় দিয়ক। এতিয়া আৰু ডা ডাঙৰ। পিছত সেইবোৰ আৰু পাহৰি আৰু লাহে লাহে। নিজৰ কৰ্মবস্ততাত সোমোৱাৰ লগে লগে হয়।
বহুত সলনি হৈ যায় আৰু।
হয়।
উম, তেনেকুৱা। বাকী ঘৰত আছা নে?
অ', অ', অ', কৰি আছো ভালেই আৰু চবৰে।
অ', চবৰে মা দেউতাৰ ভাল।
অ', অ', ভালেই, ভালেই।
অ', অ' ঠিকে আছে খবৰটো লৈ থাকিব লাগে মা- দেউতা। এয়াও চিন্তা থাকে নহয়। ঘৰৰ পৰা যিহেতু বাহিৰত থাকে। তেতিয়াতো চি আৰু হবই। কব কবৰ দিনত এবাৰ হলেও কবৰ ল'লে তেতিয়া ভাল লাগে আৰু।
অ', এবাৰ নহয় ৰাতিপুৱা উঠোৱাপে ধৰি ৰাতিলৈকে চাৰি পাঁচ বাৰ মানেই কৰে।
অ', কৰিব লগা হয় বাৰু আজিকালি যিহে দিন চলিছে নহয়।
সেইটোৱে আৰু।
অ', ঘৰৰ পৰা বাহিৰ হোৱাৰ লগে লগে বহুত ভয় লগাই হয় আৰু। এনেই ওলাই যাবলৈও আছে। আজিকালি ভয় পৰিস্থিতিবোৰ সেইটো কাৰণে খবৰৰতটো ৰাখিব লাগে ঘৰৰ খবৰো ৰাখিব লাগে ঘৰতো খব খবৰ দিব লাগে। মা-দেউতাই আকৌ বহুত চিন্তা কৰি থাকে নহয় ঘৰৰ। বাহিৰত থকা। উম, ঠিকে আছে। পঢ়া শুনাও ভালকে চলিব লাগে।
আহ।
ভালে-কুশলে থাকিব লাগে। নিজৰ স্বাস্থ্যৰ পক্ষেও চাব লাগে। খোৱা-বোৱাও ভালকে কৰিব লাগিব নহয়।
তাকেই হয়।
উম, গৰমত কি খাব লাগে কি খাব নালাগে সেই ভালকে চাই চিতি খাব লগা হয়।
দুব খিন ভাত খালে।
দুপৰীয়া নিৰামিষ খালো আজি দুপৰীয়া। এনে উম। দালি বনালো তাৰ পিছত ভাজি তেনেকে ভাজি বনালো। আজি বনাই মেলি খালো আৰু। মাছ- মাংস নানিলো আৰু আমাৰ প্ৰায়ভাগ ৰাতিয়ে মাছ-মাংস টো অনা হয় মানে।
অ', কিন্তু এনেই মাছ-মাংস ৰাতি খাব নালাগে। মানে ডাইজেনটো মানে হয়, হয়। এনেকুৱা হজম শক্তিটো মানে কমকৈ হয় লেহেমীয়া হয় যে বস্তুটো আৰু ৰাতি খোজ-চোজ কঢ়া নহয় চলাচল কৰা গতিকে বস্তু অলপ।
উম, উম, উম, উম, হয় ৰাতিতো কোৱাতো একদম বেয়া। হলো আমাৰ টাইমটো নিমিলে। সেইটো কাৰণে মানে উম, টাইমটো নিমিলে ৰাতি আকৌ ডিউটিৰ পৰা আহে ডিউটিৰ পৰা আহোতে এইটো মাছ মাংসতো আনে। ৰাতিপুৱা আকৌ ওলাই নাযায়, খাই মেলিহে একেবাৰে ওলাই যায়। যায় আৰু সেইটো। সেই কাৰণে একেবাৰে ৰাতিলেহে মাছ-মাংসটো থাকেগে। দিনত প্ৰায় খোৱা উম, দিনত।
আমাৰ মানে কিছুমান মানুহৰ কিছুমান মানুহৰ এইটো অভ্যাস মানে বেয়া।
বেয়া অ।
তেনেকুৱা মানে প্ৰত্যেকৰে নহয়। কিন্তু, কিছুমান তেনেকুৱা হেৰি লৈ বেয়া আৰু মানুহৰ।
উম উম হয় গেছৰ কাৰণেও বহুত বেয়া ৰাতি খোৱাতটোতো বহুত বেয়া টান বস্তু। টো খাব নালাগে।
অ সেইটোৱে।
উম কিছুমান মানুহেটো একদম ৰাতি টান বস্তু নাখায়, মাছ মাংস একো নাখায়। সেউজীয়া শাক পাচলি নাখায়।
এই ফালেও হজম হোৱা বহুত লেহেমীয়া।
লেহেমীয়া হয় হয়। ৰাতি একদম খাই বৈ শুঈৱে দিয়ে আৰু। কোচ চোচ নাখায়ে নহয়, আকৌ কাম চামো নকৰে আৰু।
অ।
অ পাৰিলে মানে ৰুটি ৰুটি ৰুটি তেনেকে খাব খাই মেলি শুব পালেতো বহুত ভাল। ৰু ৰুটি খাই শুলেতো বহুত গা পাতল হয়, এটা সময়ত খাইছিলো আৰু তেনেকে ৰুটি ৰুতি খাই শুই দিওঁ।
হয়।
আজিকালি যেনিবা খাব লগা হয় আৰু।
অ এতিয়া সেইয়াই আৰু ঘৰ সংসাৰ হেৰি হলে তেনেকুৱাই।
অ চবতে এডজাষ্ট কৰিব লাগিব আৰু তেনেকুৱা। অ আগত নহব উম চবৰে চিন্তা কৰ, কৰিব লাগিব ঘৰত। চবৰ মিবৰাকে বস্তুতটো কৰিব লাগিব।
হয় হয়।
ওপৰ
কি গৰম আজিৰ দিনত কেনেকুৱা পালে?
এ গৰমৰ কথা কি কবা আৰু ৰাতিপুৱালে বৰষুণৰ, অকনমান দিছিলে। তাৰপিছতে তাৰ পিছতে একদম আহিলে নহয় আৰু।
অ সেইটোৱে।
গৰম, মানে পোৰা হাৱা মাৰি আছিলে বাৰু ইমান গৰম ৰ'দ দিছে যদিও গৰম, অকনমান মানে হাৱা মাৰি থকাৰ বাবে ভাল লাগিছিলে ইমানো হেৰি নহয় মানে। হ'লেও গৰমটো হৈ আছে বাৰু এইকেইদিন।
এই বাৰু ঠিক আছে দিয়ক নহ'লে।
অ ঠিক আছে কথা পাতি ভাল লাগিল